হেল্ল' আহঁ
অঁ শুনিছ নে মাতটো আহ বাকী চ খালি
নাই নাই খোৱা নাই খোৱা নাই।
অঁ তাকে আজি অলপ বন্যপ্ৰাণী সংৰক্ষনৰৰ ত কথা পাতিব বুলি ভাবিছো
অঁ অঁ ঠিকে আছে সেইটো ভাল বিষয় ত' আহটা বোৰ ভাল বিষ ইাৰ বিষয়ে কথা হতি পি
হয় এতিয়া বন্যপ্ৰাণী সংৰক্ষণ বুলি কলে হয় এতিয়া হাবিত থকা বিভিন্ন বিভিন্ন ধৰণৰ যেনেকে আঁহ জীৱ জন্তুসমূহ বাঘ হাতী গড় চৰাই চৰাই চিৰিকতি বিভিন্ন ধৰণৰ আমাৰ যি বন্যপ্ৰাণী আছে তেওঁলোকৰ যি সংৰক্ষণ সংৰক্ষণৰ ওপৰত আমাৰ মানৱ সমাজে কিমান বেছি গুৰুত্ব দিব লাগিব তেওঁলোক- প্ৰয়োজনীয়তা কি এইবোৰৰ বিষয়ে অলপ আমি পাতিম এতিয়া কথা
হয় হয় হয়। বন্যপ্ৰাণীৰ অঁ কিন্তু মই যদি ক'ব যাওঁ। আহ সংৰক্ষণ কিন্তু হোৱা নাই। মানে বিলুপ্তৰ পথতহে গৈ আছে আমাৰ বন্যপ্ৰাণী বোৰ- এতিয়া বহুতো বন্যপাণী যেনে এচিঙগৰ কিবাকিবি মানে বিলুপ্তিৰ প্ৰথাপ পাই অ ত সটোৱে আৰু আৰু যদি বন্য পাণী নাথাকে তেতিয়াহলে
মানে আমাৰ খাদ্য শৃংখলা ভাঙি যায় গৈছে নলে পৰিৱেশৰ ওপৰতো বেয়া প্ৰভাৱ পৰে
হয় হয় ঠিকে কৈছে আৰু লগতে- লগতে পৰিৱেশৰ যি ভাৰসাম্য সেইটোও বিনষ্ট হৈ এতিয়া পৰিৱেশৰ ভাৰাসাম্য বুলি কোৱাৰ লগে লগে এতিয়া আহ উদাহৰণ হিচাপে ক'ব গ'লে বাঘে- যেনেকে হৰিণা খায় আকৌ হৰিণাই ঘাঁহ খায় তেতিয়া যদি এটা নাথাকিলে আনটো বাঢ়ি গৈ থাকিব আৰু আমাৰ পৰিৱেশৰ যি ভাৰসাম্য আছে আমাৰ পৰিৱেশৰ যি সন্তুলিত অৱস্থা আছে সেই সন্তুলিত অৱস্থাটো বিশ হ'ব আৰু লগতে বিভিন্ন ধৰণৰ সমস্যা আহ মানে বাঢ়িব যেনেকে- এতিয়া আহ ক'ব গ'লে আহ বন্যপ্ৰাণী সংৰক্ষণ যদি আমি ন কৰো যি আমাৰ পৰ্যটনৰ পৰা যিখিনি টকা আমাৰ আহে আমাৰ, ৰাইজৰ চৰকাৰৰ ওচৰত যিখিনি টকা। কা সেয়ে বিভিন্ন দেশ বিদেশৰ পৰা আহ ভ্ৰমণৰ কাৰণে বিভিন্ন ধৰণৰ আহ মানে। মানে বিভিন্ন মানুহ পৰ্যটক হিচাপে আহে আৰু ফলস্বৰূপে আমাৰ অহ। সেইখিনি টকাওআমি নাপাম আৰু লগতে বন্যপ্ৰাণী সংৰক্ষণ যদি আমি নকৰো বনত থকা। বিভিন্ন ধৰণৰ যি ঔষধ ঔষধযুক্ত গছ গছনি আছে সেই গছ গছনিও বিনষ্ট হব ধৰিব। ফলস্বৰূপে আমাৰ মানৱ সমাজৰ এটা মানে বহুত বেছি এটা ক্ষতি হব।
তাকে আৰু যিহেতু আজিকালি যিহে বন ধ্বংস হৈ গৈছে। আৰু তাৰোপৰি চোৰাং চিকাৰ শোষনৰ জলৰ পৰিৱৰ্তনে মানে বনপাণী বুলি। গাই আছে আৰু মানুহে নিজৰ স্বাৰ্থৰ বাবে আহ স্বাৰ্থ। ভাৱ মানে বন কাটি বন্যপ্ৰাণীৰ বত এটা বহুত ধ্বংস কৰিছে। এইবাবেও বহুত পানী মানে বসতি ল হাঁহিবলৈ বাধ্য হয়। চোৰাং চিকাৰো এক ডাঙৰ সমস্যা। গড়, খৰগছ যিহেতু কাটি লৈ যায় লগতে বাঘৰ শাল। হাতীৰ, দাঁত এইবোৰৰ বাবে বহুতো মানে হত্যা কৰা হয় ত' চৰকাৰে এই ৰোধ মানে সমস্বোৰ ৰোধ কৰিবলৈ কঠোৰ আইন প্ৰদান কৰিছে। যিহেতু আজিকালি আমি তেনেকে শুনা নাপাও যে বাাক হত্যা হৈছে বা গডৰৰ খৰ্গ কাটি নিছে। কিন্তু আজিৰ পৰা বহু বছৰ আগতে আমি বাতৰিত প্ৰায় ঘৰৰ খৰ ঘৰ কাটি কাজিৰঙা। ৰাষ্ট্ৰ উদ্যানত প্ৰায় গড়ৰ খৰ্গ কাটি লৈ লৈ যোৱা বাতৰি পাওঁ কিন্তু এতিয়া সেইটো নাই। চৰকাৰে যিহেতু, এই সমস্যা ৰোধ কৰিবলৈ মানে আইন প্ৰদন কৰিছে। আৰু যিহেতু অসমৰ এশিঙীয়া গড় মানে বিশ্ববিখ্যাত। তেতিয়া খৰক্ষণ কৰাটো আমাৰ দায়িত্ব।
হয় ঠিকে কৈছে এতিয়া চোৰাং চিকাৰী বুলি কলে এতিয়া চোৰাং চিকাৰী কেৱল গড়ৰ। অক্ষ গড়ৰ ভিত্তিতে নহয় গড়ৰ ওপৰতে নহয়। এটা চোৰাং চিকাৰাৰী বুলি ক'লে বাঘৰ আহ চালে হওঁক বা হাতীৰ দাঁতেই হওঁক বা বিভিন্ন। ধৰণৰ চোৰাং চিকাৰী আছে সেই চোৰাং চিকাৰীৰ পৰা আমাৰ। যি বন্যপ্ৰাণীসমূহ আছে বন্যপ্ৰাণীসমূহক আমি ৰক্ষা কৰিব লাগিব লগতে অহ মই। হক যে চোৰাং চিকাৰিৰ লগতে আমাৰ যিখিনি মানুহ দিনক দিনে হাবিসমূহ কাটি কাটি আহি। আহিছে তেওঁলোকো মানে সমানে দায়িত্ব আহ তেওঁলোকৰো সমান দায়িত্ব আছে মই ভাবো যে এই হাবি। কটাৰ ফলতো বিভিন্ন ধৰণৰ যি বন্যপ্ৰাণী তেওঁলোকৰ বিলুপ্ত মানে বিলুপ্ত হৈ হৈ আহিছে আৰু। তেওঁলোকৰ বিলুপ্তি গতিপথ হৈছে লগতে তাৰ ওপৰত মানে আৰু এটা বহুত ডাঙৰ এটা কাৰণ হৈ যি খাদ্য অভাৱ বহুতো আহ, বন্যপ্ৰাণী ইতিমধ্যে তেওঁলোকে বনত খাদ্য নিজৰ খাদ্য। যোগান ধৰিব পৰা অৱস্থাত নাই কিয়নো আমাৰ মানৱ সমাজে দিনক দিনে বনৰ ফালে আগবাঢ়ি যাব ধৰিছে আৰু। ফলত বিভিন্ন ধৰণৰ উদ্যোগে হক বিভিন্ন ধৰণৰ ঘৰ অট্টালিকা আদি নিৰ্মাণ কৰিব ধৰিছে। ফলস্বৰূপে তেওঁলোকৰ আহ যি বন সেই বন আমি মানৱ সমাজে নষ্ট। কৰি কৰি গৈ আছে লগতে তেওঁলোকৰ অহ যি খাদ্যয়। যোগান ধৰিব পৰা ক্ষমতা আছে সেইটোও নষ্ট হৈ আছে, গতিকে মই ভাবো যে এই। বিভিন্ন ধৰণৰ কাৰণৰ ফলতে আমাৰ যি বন্যপ্ৰাণী সংৰক্ষণ সেই বন্যপ্ৰাণী সংৰক্ষণ। টো বৰ্তমান মানে এটা ভাল স্তৰত নাই।
হয় তাকে আৰু বন্যপ্ৰাণী বনাঞ্চলসমূহ ধ্বংস কৰাৰ। বাবে আমি প্ৰায় হাতী মানুহৰ সংঘাত শুনিবলৈ পাওঁ আজি অলপতে। আজি অলপ দিন আগৰে কথা য'ত হাতী হাতীবোৰে। মানে এই ৰেলৱে ৰেলৱে লাইন। মানে পাৰ কৰোতে ট্ৰেইনৰ খুন্দাত বহুতো হাতী দুই তিনটা হাতীৰ নিহত হৈছিল। থাকিলে তো এই বোৰ কিহৰ কাৰণে এইবোৰ এই কাৰণে হৈছে যে মানুহে নিজৰ স্বাৰ্থত। বন্য বনাঞ্চল বোৰ ধ্বংসকাৰী। ধ্বংস কৰি মানে বন্যপানীৰ যিবোৰ বাসস্থানীবোৰ ধ্বংস কৰি তাতে। নিজৰ নিজৰ সু বা যিকোনো কোনো বিভিন্ন ধৰণৰ উদ্যোগ যিহেতু ক'লে বিভিন্ন ধৰণৰ উদ্যো উদ্যোগ এইবোৰ মানে। স্থাপন কৰিছে তাৰ ফলত সেই সিহঁতৰ খাবলৈ মানে বনাঞ্চল। ধ্বংস হোৱাৰ লগে লগে সিহঁতৰ মানে। ভোজন-নোহাই হৈ গৈছে খাবৈ ত' সিহঁতে এনেকে বাহিৰত আহতেৰ মানুহ আৰু জন্তৰ সংঘাত হয় তাৰ ফলতো বহুত জন্তু মানে আহ, মৃত্যয়ুবৰণ কৰিবলগীয়া হয়। আৰু মই ভাবো বিদ্যালয়ত মানে বন্যপ্ৰাণী সংৰক্ষণ বিষয়ে অধিক সজাগতা সৃষ্টি কৰিব লাগে। যিহেতু আৰু সমাজতো সজাগতা অভিযান, বৃক্ষৰোপন আৰু বন-সংৰক্ষনৰৰ ওপৰত গুৰুত্ব দিব লাগে আৰু।
হয়, হয়, ঠিকে কৈছে, ঠিকে কৈছে, আৰু লগতে মই ভাবো যে, আমাৰ মানৱ সমাজে বিশেষকে ইয়াত ভূমিকা লোৱা উচিত। আমি নিজৰ আমাৰ যি আহিবলগীয়া নৱপ্ৰজন্ম নৱপ্ৰজন্ম আছে বা আমাৰ যি সমবাযিকা প্ৰজন্ম আছে আৰু-' প্ৰাপ্তবয়স্ক মানুহ আছে তেওঁলোকৰ মাজত আমি সজাগতা সৃষ্টি কৰিব পাৰো। লগতে, আমি বিভিন্ন ধৰণৰ পদক্ষেপেৰে আমি বন্যপ্ৰাণী সংৰক্ষণ কৰিব কৰে তাৰ এটা উদাহৰণ হিচাপে যেনেকে কাজিৰঙা। নাগা মানা নামেৰী বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আছে তেনেকুৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা আমি দিনক দিনে আমি। বঢ়াব পাৰো। ফলস্বৰূপে এই বন্যপ্ৰাণী সংৰক্ষণ হব। আৰু লগতে আমি কঠোৰ আইন প্ৰণয়ন কৰিব পাৰো। অহ যিয়ে বন্যপ্ৰাণী বনপ্ৰাণীৰ চোৰাং চোৰাং অহ চোৰাং বিহ বিহা কৰে বা বন্যপ্ৰাণীৰ মানে ক্ষতিগ্ৰস্ত কৰে তেওঁলোকৰ বিৰুদ্ধে। কঠোৰতকৈ কঠোৰ আইন আামি প্ৰধান কৰিব পাৰো লগতে আমাৰ যি আমাৰ বন্যপ্ৰাণী সংগ্ৰহ নৰ ক্ষেত্ৰত যিসকল আমাৰ সুৰক্ষা কৰ্মী আছে সেই সুৰক্ষা কৰ্মী সকলৰো আমি সংখ্যা বঢ়াব পাৰো। আৰু লগতে বিভিন্ন ধৰণৰ এটা উদাহৰণ হিচাপে ক'ব গ'লে আমি হাতী যোৱা বাটত মানে বহুো মানুহে ঘৰ দুৱাৰ সাজে আৰু বহুতো মানুহে তেনেকে ৰেল লাইনো মানে বহুোৱাই থৈ।গতিকে ভাবিছো যে যে মই ভাবো যে হাতি যোৱা বাটত বা বিভিন্ন ধৰণৰ যি জীৱ-জন্তু, বন্যপ্ৰাণী বাটত কেতিয়াও আমাৰ মানৱ সমাজে একো বস্তু তাত সাজিব নালাগে ।বৰঞ্চ আমি সেইখিনি মানে ভাল-ভালকে আমি সংৰক্ষিতহে কৰিব লাগে গতিকে মই ভাবো যে এইবোৰ কাৰণৰ জৰিয়তে আমাৰ যি মানৱ আৰু যি বন্যপ্ৰাণীৰ মাজত সংঘাত হৈ আছে এই ঘাতটো মানে দিনক দিনে বৃদ্ধি পাই আছে। আৰু আমি এইবোৰৰ ওপৰত ধ্যান দিব লাগিব আৰু লগতে আহিব লগীয়া দিনবোৰ সনেক কৰিব পাৰি সেই ইয়াৰ ওপৰত কাম কৰিব লাগিব।
হয়। আৰু তদুপৰি কোনোবাই যদি চোৰাং চিকাৰৰ খবৰ পায় তেন্তে বন বিভাগক জনাব লাগে। আৰু মই ভাবো প্লাষ্টিক প্ৰদূৰ্ষণ যিটো হৈ আছে সেইটো মানে বন্যপ্ৰাণীসকলক বন্যপ্ৰাণী ক্ষতি কৰি আছে ।ত' অ ইটো এইটো ৰোধ কৰিব লাগে ।প্লাষ্টিক প্ৰদূষনটো সামাজিক মমাধ্যম ৰ জৰিয়তে মানুহক সজাগ কৰিব পাৰি ।আৰু সৰু ল'ৰা-ছোৱালী একো প্ৰাকৃতিক আৰু বন্যপ্ৰাীক ভাল পাবলৈ শিকাব লাগে। আৰু আমি অ, মানে বন্যপ্ৰাণী কেতিয়াও অযথা বিৰক্ত কৰা উচিত নহয়।
আৰু যিহেতু আমি বন-ভ্ৰমণলৈ যাওঁ, বা কাজিৰঙা ভ্ৰমণলৈ যাওঁ তেতিয়া আমি উ, আমি মানে নিয়ম কানুনবোৰ মানি মানি চলিব লাগে। আহ,, মানে নিয়ম কানুন বুলিৰ মান তেওঁলোকক মানে আমি অত্যাচাৰ কৰিব নালাগে বা হেৰি কৰিব নালাগে। বহু ক্ষেত্ৰত দেখা যায়, বহুতো লোকে কেতিয়াবা চিৰিয়াখানা বা এইবোৰ ৰাষ্ট্ৰীয় উদ্যানত গৈ পেলাই তেওঁলোকে বন্যপ্ৰাণী পাথৰ মাৰে বা কিবা কৰে এনেকে নিজৰ মনোৰঞ্জনৰ বাবে ত সেইবোৰো কৰিব নালাগে।
ঠিকে কৈছে আৰু লগতে মই ভাবো যে এতিয়া বন্য প্ৰাণী হৈছে আমাৰ সম্পদ সিহঁতক মাৰিলে মানে মই ভাবো যে সিহঁতক মাৰিলে আমি নিজৰ ভৱিষ্যত পাৰো গতিকে ৰক্ষা কৰা আমাৰ সকলোৰে দায়িত্ব হব লাগে আৰু আমি সকলোৱে মিলি এটা এতি ধৰণৰ যি বনপ্ৰাণীৰ যি চোৰাং-চোৰাং দিহা হয় চোৰাং চিকাৰী সকলে যি বন্যপ্ৰাণীৰ যি বেপাৰ- বাণিজ্য কৰে সেই বন্যপ্ৰাণীৰ বাণিজ্য আমি কৰ'বাত নহলে কৰ'বাত আমিও মানে অৰিহণা যোগাই আছো বুলি ভাবো কিয়নো আমাৰ মানৱ সমাজত আছে বহুতো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বিভিন্ন ধৰণৰ যি বজাৰত পোৱা হাতীৰ দাঁতৰ মালাই হওঁক, বা বাঘৰ নখৰ লকেট হওক বা বিভিন্ন ধৰণৰ জন্তুৰ, জীৱ- জন্তুৰ চালেৰে নিৰ্মিত বিভিন্ন বিভিন্ন বস্তু কিনি কিনি আনৰ ঘৰত সজাই থয় ঘৰৰ সৌন্দৰ্যৰ খাতিৰত ।গতিকে মই ভাবো যে এইবোৰ কৰি আমি কৰবাত নহলে কৰ'ৰবাত আমি আমাৰ মানৱ সমাজেও আমি অৰিহণা যোগাই আছো। গতিকে এইবোৰৰ পৰা আমি দূৰত থাকিব লাগিব আৰু এইবোৰ নকৰিলে আমি মানে বন্যপাণী সংৰক্ষণ কৰিব পাৰিম। এতিয়া ব বন্যপ্ৰাণী বুলি কব কবলৈ গলে মানৱ সমাজ যেনেকে পৃথিৱীৰ কাৰণে অতয়ন্ত প্ৰয়োজনীয়। ঠিক তেনেকে বনপ্ৰাণীও মান আমাৰ মানৱ সমাজৰ লগতে আমাৰ পৃথিৱীৰ কাৰণে অতয়ন্ত প্ৰয়োজনীয়। মানৱ সমাজৰ লগতে জীৱ জন্তু থাকে কিলে আমাৰ যি পৃথিৱীৰ ভাৰাখাম্য আমাৰ যি পৃথিৱীৰ সন্তুলিত অৱস্থা সেই সন্তুলিত অৱস্থাত আমাৰ বিৰাজমান হৈ থাকিব আৰু সেই দুয়োটাৰ মাজৰ কোনোবা এটাও যদি নাইকিয়া হৈ যায় আহ তেতিয়াহলে আমাৰ পৃথিৱীৰ ওপৰত ইয়াৰ প প্ৰভাৱ পৰিব ফলস্বৰূপে আমাৰ যি পৃথিৱী আছে সেই পৃথিৱী এটা অন্ধকাৰৰ দিশলৈ লাহে -লাহে কৰিব সেইবুলি মই ভাবো বাকী ঠিকে আছে আজি আমি বহুতখিনি কথা আলোচনা, কৰিলো বহু খিনি কথা শিকিলো আকৌ এদিন আলোচনাটো পাম।
তাকে তাকে খুব সুন্দৰ কথা ক'লা আৰু তোমাৰ লগত আলোচনা কৰি বহুত নতুন কথা জানিলো আৰু। আৰু সেইটোয়ে কতো মানে মানে যিহেতু আমাৰ সম্পদ সিহঁতক ৰক্ষা কৰাটো আমাৰ নৈতিক আৰু সামাজিক দায়িত্ব হয়
গতিকে সেয়াই আৰু দে ঠিকে আছে বহুত ভাল লাগিল আজি কথা পাতি। সামৰিছো নহলে উম উম। উম ধন্যাদ।